অ' কোৱাচোন।
অ' তোমালোক, তুমি ভালে আছা?
অ 'ভালে আছো। তুমি ভালে আছা?
অ' আছো দিয়া।
অ' খবৰ ভালনে তোমাৰ?
অ' ভালে মোৰ। তোমাৰ?
ভালে।
আজি তোমাৰ লগত নদী সংৰক্ষণৰ বিষয়ৰ ওপৰত অলপ আলোচনা কৰি কৰিব খুজিছিলো।
অ', অ'কোৱাচোন নিশ্চয়। নিশ্চয় মই নিব নিম কোৱাচোন।
অ'এতিয়া চাবা যেনেকুৱা নদী আমাৰ জীৱনৰ এক অমূল্য় সম্পদ। যেনেকৈ প্ৰাণ। পানী, কৃষি, মীন পালন, যাতায়ত আদি বহু ক্ষেত্ৰত নদীৰ গুৰুত্ব অপৰসীমা হয়নে?
হয় ঠিকে কৈছা, নদী নাথাকিলে মানুহৰ জীৱনত বহু কষ্ট হ'লে হয়। নদী থাকিলে মানুহ। বিলাকে আজি জীয়াই আছে। হয়নে?
হয় হয় নদী প্ৰদূষণ, প্ৰদূষণ এতি এতিয়া এক ডাঙৰ সমস্যা হৈছে হয়নে? কল-কাৰখানাৰ। সৰ প্লাষ্টিক নলা-নৰ্দমা পানী আদি নদীত পেলোৱা হয়। উম্ তেনেকৈ নদীবোৰ লেতেৰা হয়, ন নদী বিশুদ্ধ হৈ যায় পানীবোৰ বিশুদ্ধ হৈ পৰে।
হয় তুমি ঠিকেই কৈছা, ইয়াৰ ফলত ইয়াৰ ফলত নদীৰ জীৱ বিলাকৰ বহুত কষ্ট হয় যেনে ধৰা তোমাৰ মাছ, কাছ, ডলফিন সিহঁতৰো জীৱনৰ বহুত বিপদ আহি পৰে। সিহঁতৰ বসবাসৰ ঠাই নহয়
অ হয় ঠিকে কৈছা দেই তুমি হয় হয় ঠিকে কৈছা কেৱল সেইয়াই নহয় মানুহৰ স্বাস্থ্যৰো ওপৰত বেয়া প্ৰভাৱ পৰে দূষিত পানী ব্যৱহাৰ কৰি বিভিন্ন ৰোগ হ'ব বলে যেনেকৈ কৰেলীয়া কলেৰিয়া ডায়েৰিয়া বহুতো বেমাৰ এনেকুৱা বেমাৰৰ আঘাত আঘাত হয় মানুহৰ বিশুদ্ধ পানী খালে
হয় তুমি ঠিকে কৈছা আমাৰ অসমৰ বহুত নদীও এনে সমস্যাৰ সন্মুখীন হৈছো যেনে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ পৰি বহুতো নদীসমূহ তুমি ব্ৰহ্ম পুত্ৰতে চাই লোৱা আজিকালি মানুহ বিলাকে ব্ৰহ্মপুত্ৰতো ইমান লেতেৰা কৰি থৈছে হয়নে
হয় হয় ঠিক কথা কৈছা দেই তুমি যে এতিয়া চাবা এ নদী নৰ্দমাৰ ওচৰত গৈ মানুহে জাবৰ জোথৰ পেলাই তাত জাবৰ প্লাষ্টিক পেলাই প্লাষ্টিক পেলাই পেলাই নদীৰ কাষবোৰ গোটেই লেতেৰা কৰি দিয়ে পানীবোৰ বিশুদ্ধ হৈ পৰে তাৰ ফলত বহুতো জীৱ জন্তুৰ মৃত্যু ঘটে ঠিক তেনেকৈ বহুতো লোকেও তাৰে কেতিয়াবা এনেকুৱা নদীৰ পানী পানী ললে তাৰ ফলত ম মৃত্যু হব বেমাৰ হব পাৰে জীৱ জন্তু ৰ বেমাৰ হয় বা আমাৰ মানুহবোৰৰ বে বেমাৰৰ হয়
হয় তুমি ঠিক হয় তুমি ঠিকেই কৈছা গছ কটাৰ ফলতো মাটিৰ ক্ষয় বৃদ্ধি পায় আৰু বানে অধিক ক্ষতি কৰে হয়নে
হয় হয় বনাঞ্চল সংৰক্ষন কৰিলেই নদীৰ স্বাভাৱিক পৰিৱেশ ৰক্ষা কৰে নদীৰ সংৰক্ষনৰ বাবে আমি কি কি ব্যৱহা ব্যৱস্থা লব পাৰো তুমি অলপ কব পাৰিবানে
আহ অ প্ৰথম আহ প্ৰথমে নদীৰ আৱৰ্জন আৰু প্লাষ্টিক নেপ আহ নেপেলাব লাগে সকলো বিষয়ে সজাগ লব লাগে আমি যত আমি যিবিলাকক প্লাষ্টিক বা পেলনীয়া বস্তু পেলাব নালাগে জাবৰ জোথৰ পেলাব নালাগে সেইবিলাক কৰিলে আমাৰ পানী বিলাক দূষিত হয় যাৰ ফলত মানুহ বিলাকৰ বেমাৰ হয় বা জীৱ জন্তুৰে কষ্ট হয় হয়নে
হয় হয় আজিকালি চাবা স্কুল কলেজ আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তেও সচেতনা বৃদ্ধি কৰিব পাৰি নদী পৰিষ্কাৰ অভিযান আয়োজন কৰিলে ভাল ফল পোৱা যায় বহুত চৰকাৰে ভূমিকাও ইয়াত অতি গুৰুত্ব চৰকাৰৰ ভূমিকা হৈছে এতিয়া চাবা চৰকাৰেও এইবোৰ এনেকুৱা চাইন বৰ্ড টাইপ টাই এইবোৰ লগাব পাৰে যে ইয়াতে নদীৰ সন্মুখত জাৱৰ জথু নেপেলাবা এনেকুৱা টাইপৰ এনেকুৱা বহুতো বহুতো বস্তু কৰিব পাৰে চৰকাৰেও যত আমি যাতে বহুত মানুহ বুৰে জাবৰ জোথৰ নদীত নেপেলাই নদীৰ পানীত বিশুু বিশুদ্ধ নকৰে
ঠুৰ আইন প্ৰয়োগ কৰি নদীয়ে দুখিত অ দুখ খন নিয়ন্ত্ৰণ কৰিব লাগে কিন্তু চৰকাৰে অকল আই চৰকাৰে আইন ক দিলে নহব মানুহ বিলাকো বা সমাজ বিলাকো মানিব লাগিব যে আমি তাতে তাতে যাব পেলাব নালাগে বা আমি নদীত বস্তু পেলাব পেলনীয়া বস্তু পেলাব নালাগে
অন্যথা নদীৰ জীৱ অহ জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ সম্ভাৱনা থাকে নদী সংৰক্ষনেই কেৱল পৰিৱেশ নহয় অৰ্থনীতিৰ বাবেও
হয় ঠিকে কৈছা তুমি আৰু ইয়াৰ আৰু কেৱল সেয়াই নহয় মানুহৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ দূষিত পানী ব্যৱহাৰ কৰিলে বি বিন্ন ৰোগ হ'ব পাৰে হয় নে
হয় হয় আৰু মাছ পৰিশিত বৰ্তমান জলবায়ু পৰিবে পৰিবৰ্ত ন কেতিয়া নদীৰ তুমি নদীৰ স্বাভাৱিক প্ৰভাৱ হ বলে কৃষি হওক খেতিতে হওক
কেতিয়া--উ হৈ গলে আ ম কৃষিৰ খ কৃষিৰ খেতি নষ্ট হৈ যায় এনেকুৱা বহুতো বহুতো আমাৰ হেৰি
হয় তুমি ঠিকে কৈছা আৰু মানুহৰ লগত গম্ভীৰ সম্পৰ্ক থকা আকৰি অ্ন্যতম উৎপাদনে হল নদী হয়নে
হয় হয় সেয়হেে আমি নদীক সন্মান আৰু সুৰক্ষা দুয়োটাই দিব লাগিব যদি আমি আজি যিও নদী সংৰক্ষ ণ নকৰো ভৱিষ্যত প্ৰজন্মই ইয়াৰ মূল্য দিব নোৱাৰি আমি যদি আজি আজিও নদীত গৈ জাবৰ জোঁথৰ পেলাও পিছলৈ আমাৰ ভৱিষ্যতৰ প্ৰজন্মই সকলে নদীবোৰ চাফ চাফ চিকুণকৈ নাৰাখি দে দেখিব নাপাবয়ে কাৰণ তাতকৈ সিহঁতে কেৱল জাবৰ জোথৰ পাব সিটো নলা টাইপ হৈ যাব যদি এখন বি ভাল নদী আছিলে সেইখন কেতিয়াবা আমাৰ ভৱিষ্যত প্ৰজন্মই সেইখন নদীখনক ন নলা নৰ্দবা যেন পাব সেইবাবে আমি এতিয়াৰ পৰাই যদি আমি ন নদীসমূহ চাফ চিকু চাফ চিকুণকৈ ৰাখো পিছলৈ আমাৰ ভৱিষ্যত প্ৰজন্ম চাফা দেখিব তেতিয়া সিহঁতৰো আৰ ভৱিষ্যত ভাল হব
নদী প্ৰদূৰণ আৰু মৃত্যু মুখৰ পৰা বচাবলৈ নিম নত পদ অহ পদেশসম্পোহণ গ্ৰহণ কৰিব লাগে হয়নেে যেনে উদ্যোগ সমূহৰ পৰা নিৰ্গত বৰ্জিত পানী নদীত পেলোৱাৰ পূৰ্বে তাক বৈজ্ঞানিক উপায় শোধন কৰিব লাগে হয়নে
হয় হয় মো আমি আ যদি আজিও আমি আজিও নদী সংৰক্ষণ নকৰো যদি নদী সংৰক্ষণ নকৰো ভৱিষ্যত প্ৰজন্মই ইয়াৰ মূল্য দিব নোৱাৰিব কাৰণ ইয়াতে কাৰণ পিছলৈকে নদীবোৰ আৰু বহুতো বিশুদ্ধ হৈ যাব তাৰ পানী পানী চুব খাবতো কি আমি চুব চুবও- নো-নোৱাৰিম কাৰণ চুবলৈ আমাৰ বহুত বেয়া লাগিব, সেইবোৰ লেতেৰা পানীবোৰ আমাৰ চুব ভাল নালাগিব পিছলৈকে। সেইবাবে আমি এতিয়াৰ পৰাই নদীচ-নদীবোৰ ভাল কৰা ভাল আমাৰ চৰকাৰে যাতে এইটো দায়িত্ব লয় পিছলকে যে নদীৰ জাবৰ জোথৰ নেপেলাই, প্লাষ্টিকবোৰ নেপেলাই, ডাষ্টবিনত গৈ পেলাই জাবৰ জোথৰ মানুহক কলে কিন্তু এইবোৰ আজিকালি মানুহ বোৰে নাই সেইবোৰক যিমান দিয়া হয় সিহঁতে এইবোৰ কাম বিশেষকৈ গলে তেনেকুৱা ইয়াতে এতিয়াও চাবা যে আমাৰ ঘৰৰ পিছ ওচৰলে ইপিনে আছিলে যে এনেকাে তাত লিখা আছিলে ধৰা যাব। জবৰ জোথৰ পেলাব নালাগে কিন্তু তাতে গৈয়ে মানুহবোৰ আৰু তাত গোটই যাবলৈ ধৈ পেলাই কেনে গোটেই জেগাতো নষ্ট কৰি পেলাব এনেকুৱা বহুতো মানুহ আছে যোনবোৰে চৰকাৰৰ নিয়ম নীতি মানি নচলে,
হয় তুমি ঠিকে কৈছা আৰু নদী প্ৰদূৰনৰৰ কাৰণেও আমি কল আহ প্ৰদূৰ্ষণ কাৰণ সমূয়ে হৈছে কল কাৰখানাৰ পৰা অপচিত মানে কল কাৰখানাৰ পৰা ওলা ধোঁৱাবলাকো নদীত মিহলি হৈ কিনে বা পদাৰ্থ পোনপটীয়া নদীত পেলোৱা ফলতে পানী বিশুদ্ধ হৈ গৈছে বা নলা নৰ্মেদৰ পৰা অপৰিষ্কাৰ পানী আৰু প্লাষ্টিক আৱৰ্জিত হৈ নদীত মিহলি হৈছে সেইবিলাকৰ কাৰণেও পানী প্ৰদূষিত হৈছে হয়নে?
এতিয়াতো তুমি গমেই পাইছা যেনেকুৱাই দীপৰ বিলৰ ওচৰত গছ গছনিবোৰ কাটি পেলাইছো চৰকাৰে তাৰ ফলতো বহুতো বহুতো অসুবিধা হৈছে।
উ হয় তুমিক তুমি ঠিকেই কৈছা আৰু নদী কোনো নিৰ্জীৱ পানী সুত নহয় ই এক জীৱন্ত সত্তা সি নদী সংগ্ৰহণ কেৱল চৰকাৰৰ দায়িত্ব নহয় সমাজৰ দায়িত্ব হয় হয়নে
হয় হয় কেৱল এইটো আমাৰ চৰকাৰৰ কিছুমান এনে বহুতো মানুহ আছে সিহঁতেও সিহঁতেও এনেকুৱা কাম বোৰ কৰিব লাগে যত আমাৰ ভৱিষয়ত প্ৰজন্মই লাভ কৰিব এইবোৰ কিন্তু আজিকালি বহুতো মানুহ থাকে ন যোনে এইবোৰ কাম একদম কৰিব মানা কৰি দিলেও কৰিব তথাপিতো মানে কৰিব এনেকুৱা বহুতো মানুহ আছে চাবা,
হয় তুমি। ঠিক হৈছে ন নদীয়ে মানুহক কি দিয়া নাই পানী পৰিবহন জলসঞ্চিত বিদ্য়ুৎ উৎপাদন মগ চিকাৰ আদি গোটেইখিনি পানী পানীৰ দ্বাৰাই দিয়ে হৈছে হয়নে,
হয় নদীয়েতো আমাক কব পাৰিলে আমাক জীৱ দিয়া দ এ কিন্তু বহুতো মানুহ এইবোৰৰ যি আহ জীৱন দিয়াৰ দৰে কিন্তু বহুত মানুহে এইবোৰৰ কথা বুজিবই চেষ্টাই নকৰে যে আমাক নদীয়েীয়ে কিমান জীৱনৰ সুুৰক্ষাৰ বাবে পানী দিছে আমাক পানী দি পানীৰ ফলত আমি জীয়াই আছো।
হয় তুমি ঠিকেই কৈছা যদি পানী নহ'লে, তেন্তে আজি আমি জীয়াই থাকি নহ'লি এতে পানী আমাৰ এটা অমূল্য সম্পদ হয়।
আজি নদী সংৰক্ষণৰ বিষয়ে আলোচনা কৰি তোমাৰ লগত ভাল লাগিলে।
অ', মোৰো তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে কথাবিলাক কৈন।
ধন্যবাদ দিয়া।
ধন্যবাদ।